আঁহ
আঁহ কি কৰি আছে
আছিলো এনেই তুমি
মই থিকেই আৰু
অ
মই নহয় অলপ আগতে শুই উঠিছো
হাঁ হাঁ
বহুত বেলেগ কালি মোৰ ইমান ভাগৰ লাগিছে ন মই শুইছোৱে বাৰটা মানত আৰু এতিয়া উঠিছো পুৰা বাৰ ঘণ্টা হৈছো মই
পুৰা ভালকৈ টোপনি দি উঠিছা
শুই উঠিছো মোৰ মানে এতিয়া মোৰ একদম এ ফুল এনাৰ্জিতত আছো মই এতিয়া তেতিয়াৰ পৰা উম এনে কলেজৰ এইগলা ভালৰ কাৰণেই নহ আৰু এনেই ছয়টা বজাৰ বাৰত কি কয় এক ছয় আতটা বজাত সাতটা বজাত উঠা হয়
সেইটোৱেই
ত' আজি মই উঠিছিলো নটা মানত উঠিছো তই চোৱা বলো নটাহে বাজি আছে হ'ব দে আকৌ সুধি গলো মই বালতো দি আছো এতিয়া
উলল
আৰু ইমান গৰম দিছে
সেইটো পুৰা ফটা গৰম দিছে
তাকেইতো মোৰ একদম অশান্তি লাগি আছে আৰু অলপ ভালকে খাই একো নকবা
অ
্লতে হলে কৰি দিলা শেষ
চেজ পৰা মোৰ বইচটয়ে বেয়া হৈ যাব
অ
নেক্সট মথ দ পুৰা ফ্ৰিয়ে থাকিবা
অ হা
নেক্সট মান্থটোতো পুৰা ফ্ৰিয়ে থাকিবা জুলাই ন
উম এই মল টিউচন আছে ন
অন
নাই একদম নোৱাৰ ৰেম কলেজে নাই টিউচনটোতো আছে বহুত দিগদাৰ হ'ব ম
াকুৰবাৰ আৰ বৰ্ছ শেষ
তটো ভাল কৰিবই লাগিব যাতে ভাল কলেজ পাব কাৰণে
সেইটোয়ে নহয় মোৰ কথা আমাৰ কথাটো হ'ল কি চব কলেজতে গভমেন্ট আৰু নাইনটি আপ এ যদি ফ এইটটি ফাইভো একোৱেই কাম নাই
কিয় নাই ভাল কলেজে পাই যাবা তো
নাপায় গভাৰমেণ্টত একদমেই নাপায় ল'লে প্ৰাইভেটত ল'ব লাগিব চব বতে বেছি
এ নাই নাই অ কি কয় মোৰ বাহঁতে আৰু মোৰ বয়ফ্ৰেণ্ড টো সিহতো কি কয় ভালেই মাৰছ পাইছে আৰামছে পাই গৈছে তো অ পাই যাবা
জেনেৰেল নয়ছে ন
অ ইয়াৰ মানে মোৰ েটোতো অবিচি ন সি অবি চি হৈ কিনে এপ্লাই কৰিছিলে ব চব জোগাত মানে জেনেৰেল হৈ গৈছিল নিজে নিজে বিকজ তাৰ এন চি এল নাইন সেইকাৰণে জেনেৰেল হৈ হৈ গৈছে সেইকাৰণে সি কেচি ডাছত নাপালে ছেকেণ্ড লিষ্টত পাব পাৰে ব আযতো পাই গৈছে চ সি আৰ যদি এডমিশ্যন লৈছে বা ছেকেণ্ড লিষ্টত পালে কেচি দ আ তাতে লৈ ল'ব চাগে পাই যাবা তুমিতো চায়েঞ্চ লৈ পঢ়ি আছা
অ
চব পাবা চাইন্সৰ কাৰণে ভাল কলেজ আছেতো
উম উম হয় কি হয় সেইখিনিও যদি আহক সিখিনিয়ে আগতে সেই কৰো
অ এতিয়ে মানে এতিয়াৰ পৰা পঢ়ি গ'লে হৈ যাব আৰু
অহ অহ পঢ়িটো চাই কি? অ হয়
সেইটোৱে যদি মানে দেৰি লাইক এ এক্জাম আহা এসপ্তাহ নহলে এমাহ আগৰ পৰা পঢ়িলেও মানে এনেকে ভাল মাৰ্কচ আনিব নোৱাৰে
নাই একদম নোৱাৰি ইয়াতে একদমেই নোৱাৰি একোৱে বুজি নাপাওঁ মানে এক হয় ন আমিটো মেট্ৰিক টাইমত কিবাতো বুজি কেনে চিটিং কৰিছিলো এতিয়াতো একোকে বুজি নাপাও কি চিট
সেইটোৱেতো ইপিনে কি কয় টানো হৈ পিনে টিচাৰো থাকে ন এইেই পটকে পটক পটকে চিটিংও কৰিব নোৱাৰি স্কুলৰ টাইমতো ভাই সব চেম থাকে দিলে সেইকাৰণে ইজিলি চিটিং কৰিব পাৰিলো
তেতিয়া নিদিয়ে আৰু ইয়াতে বহুত এয়া উম গতিকে তাৰছা
আৰু যদি চে এ টুৱেলভ ইয়াৰত টুৱেলভত যদি ভাল নহয় তেন্তেটো চেছেই
চেছ আৰু ইফালে আমাৰ এনে আমাৰ কমবেঞ্চ ছয়টামান চাবজেক্ট ন
অহ
ফ চাবজেক্টতেএতিয়া পাছ কৰব লাগব আমি
এই ৰা ম
কিবাকে হ'লেও পাছ কৰিব লাগিব মানে সি হ'লেও সি তোমাক শৰ্মাৰে মাৰ্কচ কাউণ্টতো
কাৰণ নহব বাট হেৰি পাচ কৰিব এইটো কি কথা যে
সটোয়েতো আমি কিয় পাছ কৰি আছো তে
সেইটো ফৰ চাবজেক্ট যে দিব লাগে বুলিহে দিব লাগে সেইটো সেইটো কামটো নকৰি পিনে পাচো কৰব লাগব সেইটো এতিয়া সেইটো ফ'ৰ ছাবজেক্টো পঢ়ম নে বাকীবোৰ পঢ়িম
সেইটো পঢ়িব কাৰণে এতিয়া আৰু বেলেগ কে মইতো ভাবি আছো যে ফৰ্ত চাবজেক্ট হে বাদ যি হয় হৈ থাকক এনে হেইটো একো মাৰ্ক চাৰ্ক কাউণ্ট নাই এতিয়া আৰু পাছ হ'ব লাগিব বোলে প্ৰজেক্টটো নাই
আৰু কাম ধাম নহয় এই আৰু
একদম একদম ফাল্টু হৈ গৈছে
সেইটো এতিয়া ফ'ৰ চাবজেক্টৰ কাৰণে এতিয়া সেটো পোৱাব লাগিব বাকী চাবজেক্ট কৰিবা নে এতিয়া
অ সেইটোয়ে তাৰ ওপৰত চাইজ ক আজ
যিটো আৰু মাথা খাৰাপ হৈ আছে
হেকানে
ক্লাছো তোমালোকে চব কৰিব লাগে প্ৰাইভেট কাৰনে
অ লাগিবই আমাৰ আৰু তাকো প্ৰেক্টিকেল দিনকেইটা তোক আহিবই লাগে মইতো হ'লেও নাজা জা যিহে কৰে কৰি থাকক ইমান গৰমত কোনে যাব
সেইটোয়েতো ইমান গম পোৰা ফাটাৰ ৰ'দ দিছে যে যোৱাবাৰতো যোৱাৰ সেই বাৰো এনেকে ৰ'দ দিছিলে এইবাৰো ইমান বেয়া ৰ'দ দিছি জুনতে ইমান বেয়া ৰ'দ দিছে জুলাইত দেখোন মৰিয়ে যাম আমি
অ ভৰি ৰাখিব কাৰনে তাকেতো এই বাহিৰত এ কমি সেনেকে দি দিম অমলেট হৈ গ'ল তাতে ৰাস্তাতে কি বে
এতিয়া যিহেতু আগষ্টো আছে যোৱাবাৰতো আগষ্টৰ লগত পুৰা বেয়া গৰম আছিলে যাতে এইবাৰ নহওঁক অ ৰে ছেপ্তেম্বৰত একদম ঠাণ্ডাই নাই নাই এনে হ'লেও ছেপ্টেম্বৰত অলপ অলপ ঠাণ্ডা সোমায়ে
একদমে নাই
দুইয়ে যাতে এইবাৰ আগষ্টত এনেকে গৰম নহওঁক বে আগষ্ট আৰু ছেপ্তেম্বৰত নহ'লে মৰিয়ে যাম আমি
এইবাৰ টো লাগিছে যে এইবাৰ এইবাৰ অক্টোবৰ লৈকে বোলে গৰমে থাকিব
এ ৰাম মৰি থাকিম পূজাত পূজাত কেনেকে এই গৰমটোত ওলাবই নোৱাৰিম ঘৰৰ পৰা
ভাবিছিলো কিবা ভাল ভাল কাপোৰ পিন্ধি যাব কিন্তু
সেইটোয়ে ভুল কিবা পিন্ধিলে যে কুৰতা চা পিন্ধোবোলে কোৰতা চাইত পিন্ধোতে আমি আধা ৰাস্তাত বোলে মৰি থাকিলো পূজাত যাওঁতে সেই
কি যে উমহ উমহ
এই ৰ'দটো আমাক কেতিয়াবা মাৰিয়ে পেলাব
তাকে এ নহয় এনেকে পলিউচনো বহুত হৈ গৈছে ন পলিউচনো বহুত হৈ গৈছেে
সেইটোয়েতো মানে গছ বোৰ পোৰা মানে কাটি কাটিকিনি বিল্ডিং বনাই আছে একদম মানে অক্সিজন চক্সিজেন নাপায় নাপাই গ্ল'বেল ৱাৰ্মিং বাঢ়ি গৈছে
হ'লে আমাৰতেয়াতো বহুত আছে বাহিৰতো একোয়ে নাই
আৰু আমাৰ ইয়াতে ডেল দেলহি আ দেলহি নে মুম্বাই সেই দুটাৰ পৰা এটা জাগাত বেছি আছে
ত ক'ব পাৰি এনেকে
অ পাৰি জানা না একো নাই মানে অ নিজৰ হ এইও ক'ব নোৱাৰি
অকে অকে
ত সেইটো জেগাত আৰু আমাৰ ইয়াতে মানে গৰমতটো বহুত বেছি বাকীবোৰত সেইটো কমে কাশ্মীৰৰ মানুহবোৰে কি কয় অ কিমান নাইনটিন ডিগ্ৰী নে ফিফটিন ডিগ্ৰী আছিল নেকি সেইটো গৰমতে সিহঁতে বোলে মৰি আছে
আমাৰ ইতে চল্লিছ ডিগ্ৰী থাকিব লাগছে
সেইটোৱে ইয়াতে দেখোন গ'লিয়
অ চল্লিশ ডিগ্ৰী পঞ্চাশ ডিগ্ৰীয়ে হ'ব হ'লে হয় ইয়াতে আমাৰ
ইমান বেয়া গৰ নৰে ভগৱানে বা কি কৰি আছে আমাৰ লগত
হয় না আমি পৰুৱ লায়কৈ এ তাৰ মাজ গচ
উ
অ উম
ৰ'দটো আমাৰ ডাইৰেক্ট আমাৰ পুৰা একদম সূৰ্যৰূমুখখনন আমি চাওঁ যৱা কিমান ধুনীয়া কিন্তু যেতিয়া পাও মৰম কেইখন চৰাৰি দে সচাকেে
আমি চেননচেলেপ পাওঁ
উ
আ তোক চনখি জিৱ থঠপকে ঠপ চৰ মাৰি দিয়ে
কে তো উ
শ্বিলঙৰে অলপ ভালৰে এনে ঠাণ্ডা সময় থাকে পিছত গৰমৰ সময়ত অলপমান গৰমত কি ত ত গৰমৰ সময়ত তোৰ লেয়াৰ কৰি কাপোৰ পিন্ধিলে জিনন্স পিন্ধে উ
অ তাকেতো ইমান কাপোৰ পিছ থে যতে
আমি যদি আমি এনেকে পিন্ধি ওলাও আমি যদি ইয়াতে এনেকে পিন্ধি ওলাও আমি ইয়াতে আধা মৰে
সচাকে আমাৰ ইয়াতে বেলেগ নাজাতে আৰু তহঁত দেকি মোৰ জ্বলন হয় যে বা ইহঁত ইমান ঠাণ্ডা কাপোৰ আৰু মোৰ ন বেছি ভাগ গৰম কাপোৰ একদমেই নাই গিনি ছোনিকে এটা যে দুটাই যে গৰম কাপোৰে
সেইটোৱেৰে একো কাপোৰ নাই। পিছতকে ঠাণ্ডাৰ সময়তটো ভাল বোৰ নাপ ঠাণ্ডাত
হে, ঠাণ্ডাৰে বহুত আছে গৰম কোনো একদমেই নাই।
ঠাণ্ডাত আকৌ বেছিভাগ নোলাও না, চ এনেই লং ক'ত কিবা - কিবি আছে আৰু সেইবোৰ চ সেইবোৰ পিন্ধি লগা গৰমৰ কাৰণে দেখোন কাপোৰ নাই টপে নাই আমাৰ তাত।
এ'
এই গৰমটোত কি বা পিন্ধি উওলাব পাৰি, চানে চকদি কিনিব কজ
মন ৰুখিছে
এটা বস্তু অৰ্ডাৰ দিব নোৱাৰিলা তুমি।
বয়ো এৰা
ত লি যায় পাৰিলে।
অ' লিজে পাইছে তাই নি লিজ- কৰিছে।
অঁ। বাত এক টকা দিও কিয় হব।
অ এশ টকাতো গ'ল হলেও ডেলাৰী। চাৰ্জ।
পুৰা এশ টকা লৈ দেই ডেলিাৰী চাৰ্জ নাই। ন ৰুপিছ টকাটো বস্তু লৈছে এশ টকা বা
হৈছে আৰু যাস লাগিবই তল ৰেচাইটা দিয়া ভাল আছে কিন্তু ড্ৰেছো নাপায় একোকে পোৱা নাই মই পাইছিলো হ এটা্ পাইছিলো সৰু এই ফ্লাৱাৰ ক্লিপ যে থাক
অ', অ'।
এইটো পিংক কালাৰৰ আছিল আৰু বাকী চাৰাণ্ডিংচ তাৰপিছত অ' হোৱাইট কালাৰৰ আছিল মই সেইটো ভাবিলো সেইটো দিওঁ নেকি তাৰপিছত ভাবিলো ইমান সৰু লপত মই এশ টকা দিম তাতকে ভালা বেলেগত ইমান ক পঞ্চাছ টকাতে পাই যামা যা।
সেইটোয়েইতো বাহিৰত বহুত কমতে পাই যাওঁ আমি।
ত বাৰ বাজি দিছ আৰু।
অ
সৰুজেনী মাৰ্কেটত যাম সপোনে থাকি গ'লে তাতে সেইখন যোৱা
হেল্ল দ মে ধৰ আকৌ কৰি আছো, অ।